শুনি পাইছানা? অ' শুনি পাইছোঁ। অ' আছোঁ, আজি ঘৰতে আছোঁ।
অ' মইয়ো মানে মইয়ো ঘৰতে আছোঁ। খালি অলপ মাজতে ওলাই গৈছিলো মানে এইকেইদিন ৰ অ।
এইফালে বৰষুণতো শেষ হ'ল নাই।
অ আমাৰ ইয়াতো নায়ে। মই গৰমৰ কাৰণে দুপৰীয়া, দুপৰীয়া ওলাই নাযাওঁ। ৰাতিপুৱা ওলাই যা। যাওঁ আৰু আবেলি ওলাই যাওঁ। সেইটো আৰু
গ গুৱাহাটীত বৰষুণ নিদিলে এক প্ৰকাৰৰ ভাল নহ'লে আৰু লগে লগে আৰু কৃত্ৰিম বানপানী নাই কি হৈ যায় তাতে
হয় - হয় সেইটোতো হয় বাৰু কিন্তু তাৰমানে হয় সেইটো কিন্তু লাগাতকে বেছি গৰম হৈছে মানে সহ্যয়তটো কৰিব পাৰিব লাগিব ন। সেইটো কথা এজাক আহিলে প্ৰব্লেম নাই এজাক আহ। হ'ল অকমান ঠাণ্ডাটো পৰিব হয়নে নহয়।
তুমিল আলোচনী পঢ় নে।
মই আলোচনী এতিয়া কমাই পঢ়ো দিয়া আগতে পঢ়িছিলো সৰু থাকোতে। মানে কলেজত পঢ়ি থাকোতে পঢ়িছিলো কিন্তু এই কলেজ হেগোৱাৰ। তাৰ পিছত অকমান পঢ়াতটো অলপ কমি গৈছে।
আগতে আগত আলোচনী মই বহু পঢ়িছিলো এই ৰহস্য় বিশ। মই মায়া কৃষ্ণাটুৰ এইবিলাক আলোচনী বহুত মানে।
গৰয়চী বুলি এখন আছে ন গৰয়চী।
হয় - হয় গৰি আচি বৰ্তমানও আছে ৰষ্টও আছে। এইবিলাক আছে আলোচনী বিলাক আছে কিন্তু আগৰ নিচিনা। চ্ৰী ন হয় আগব।
হা মই আজিকালি কি পঢ়ো জানানে নাই এখন যে আছে ৰূপ খুব চৰ্চা সেইকেইখনহে চাও।
অ', ৰূপ চৰ্চা।
সো আলোচনী টাইপে হয় মানে সেইটোত সৌন্দৰ্য্য চৰ্চাৰ কথা থাকে। তেনেকুৱা। সেই কেইখন লৈ আহো মাহেকীয়া বাহেকীয়া ওলাই তাৰ মানে সেইটো ওলাও।
হয় - হয় মই আ অ নন্দিনী হয়। মই এই প্ৰান্তিকখন মাজে - মাজে কেতিয়াবা পঢ়ো। প্ৰণ্তিক্ষন মোৰ ভাল লাগে আহ। আৰু কলেজত পঢ়ি থাকোতে কেৰিয়াৰ গাইড বোলে এখন আলোচনী ওলাইছিল সেইখন পঢ়িছিলো। উম, তাতে মানে চব কেৰিয়াৰৰ - কেৰিয়াৰৰ কথা মানে। কোনটো চাবজেক্ট পঢ়িলে ই অত চাকৰি পায় হা কোনটো চাবজেক্ট পঢ়িলে কি - কি কৰিব পাৰি হা মানে সেইবিলাক সেইবিলাক মানে বহুত মানে দি থাকে আৰু সেই। খন কিতাপ প্ৰায়ে অ মই চাইছিলোঁ এইখন কিতাপ পঢ়ি থকাৰ সময়ত।
ইচা হয় - হয়।
আৰু এতিয়া মাজে - মাজে প্ৰান্তিকখন চাও।
অ, আচ্ছা।
প্ৰান্তিকখন ভাল লাগে তাতে বিভিন্ন ধৰণৰ লিখা থাকে হা। তাতে- তাতে মানে সংস্কৃতিৰ ওপৰতে থাকে ভাষাৰ ওপৰতে ৰ থে হা তমাৰ চৰ্চা থাকিব মেকআপো থাকিব চিনেমাও থাকিব হা গোটেইখিনি মিক্স হৈ থাকে মানে কিছু। কিছুমান আলোচনী আছে মানে ত। ' ক'ৰবাত যদি সাহিত্যৰ তাতে সাহিত্যয়ে কলা হলে কলাইে হা। বেলেগ আৰু নোপোৱা হ বা কোনোবা আলোচনী বিজ্ঞান চৰিতে বিজ্ঞানে আৰু বেলেগ নাই আৰু হা কিন্তু পানটিক গোটেইখিনি বস্তু মানে
গোটেইখিনি পোৱা যায় হয় - হয় ঠিকে কৈছা ভাল লাগে হা মই এই গৰ আছেখন আগতে পঢ়িছিলো। এতিয়াতো অকল নন্দিনী খন চাও আৰু ৰূপ চৰ্চা খন চাও।
উম। আৰু মোৰ এটা কথা মনত পৰিল আলোচনাৰ কথা কওঁতে আগতে যিবিলাক আলোচনী আছিল ৰহস বিসয়। তাৰে আলোচনীৰ মাজে-মাজে কিছুমান কৌতুক আছিলে। জানা নাই হা, অ, অ, কৌতুক থাকে, সাথৰ থাকে, কিবা কিবি সেই এই বিলাক মাজে মাজে সোমাই দিছিলে।
হয়, হয়, ভাল লাগে মাজে মাজে এইবিলাক চাই।
আহ সেইখিনি মোৰ বহুত ভাল লাগিছিলে সেই বস্তুখিনি,
ছেলে সেইখিনি
অ',
সেইখিনি চাই ভাল লাগে, ৰঞ্জু হাজৰিকা খন মোৰ প্ৰিয় আছিলে আগত। ৰঞ্জু হাজৰিকাৰ তেনেকে কিতাপ মোৰ খুব ভাল ৰাইটাৰ হয়।
যি দিন ত মানে
ভাল কিন্তু এতিয়া মই অলপ চোৱা কমাই দিছোঁ। ব্যস্ততাৰ কাৰণে এইটো
ৰঞ্জু হাজৰিকাৰ নম্বৰ মোৰ তাতে আছে মাজে মাজে মই তেখেতক ফোন কৰোঁ। সেইটো তেখেতৰ অকমান বয়স হ'লতো বেমাৰ হৈ থাক সেই হা আগৰ নিচিনা ফোনত তেওঁ কথা ক'ব নোৱাৰে। হা মানুহজন বেমাৰী হৈ গ'ল।
ক'ত থাকে তেখেত?
তেখেত গুৱাহাটীতে থাকে, গুৱাহাটীৰ বা ক'ত থাকে? উম, কিন্তু মই সিমান নাজানোঁ। গুৱাহাটীত থাকে কিন্তু তেখেতৰ অৰিজিনেল ঘৰ তেজপুৰত, মাজে মাজে তেজপুৰলৈ যায়। মাজে মাজে গুৱাহাটীত আহে।
মই বেছি পঢ়াৰ ভিতৰত মই ৰজনীকান্ত বৰদলৈৰ উপন্যাস পঢ়িছো বেছিকে। তেওঁৰ আ তেখেত তৰ মিৰি জীয়ৰি বা তেনেকে তেখেতৰ উপন্যাস খিনি মোৰ অলপ ইণ্টাৰেষ্ট আছিলে তেখেতৰ উপন্যাস পঢ়িছিলো।
মই মিৰি জীয়ৰীখন মোৰ খুব পিত্ৰীয় উপন্যাস, উম, জং জঙ্কিপানৈৰ, প্ৰেম কাহিনী আছে নহয়, জনকিপানৈৰ অ, প্ৰেম এ মানে মিৰি জীয়ৰী এইটো জংকী পানৈৰে প্ৰেম কাহিনী। মানে মানে মিৰি জাতিৰ গোটেই খিনি বস্তু মান
কব গ'লে মিৰি জীয়ৰিত মানে সন্নিৱিষ্ট হৈ আছে হা, অ। মানে তুমি যদি মিৰি জাতিৰ গোটেইখিনি সাংস্কৃতিক ভাষা কালচাৰ যদি জানিব বিচাৰা মিৰিজিয়ৰী খিনি পৰহিলে তুমি পাই যাবা অ অ হয় হয় হয়। সেইকাৰণে কিতাপখন বহুত মানে বিখ্যাত হৈ পৰিছিলে।
হয় হয়।
তেওঁৰ কিতাপ মান বহুত আছে সেই ৰজীকান্ত বৰদলৈইৰ কিতাপ মোৰ তাতে বহুত আছে, মোৰ তাতে বহুত আছে মই কেইবাখানো আনিছো। এই মনমতি, ৰহদৈ, লি
অ মনমতি মই পঢ়িছো, মনমতি মই পঢ়িছো ৰহদৈ লিগিৰি।
হা দন্দুৱা দ্ৰোহ এইবিলাক মোৰ তাতে আছে তেখেতৰ কিতাপ। কিনি আনিছো মানে ভাল লাগে যি যেতিয়া আ জিৰণি সময় পাওঁ, অফ টাইমত আকৌ চাওঁ অকণ চকু ফুৰাই।
কৈছা ভাল লাগে তেনেকে।
উম। ন ৰঞ্জু হাজৰিকাৰ কিতাপ আছে এখন কিতাপ কিবা এখন আছে উম। তাৰপিছত মোৰ তাতে মনিষা শৰ্মাৰ কিতাপ কেইখনমান আছে চাৰি পাঁচখন মান আছে। ম ম মণিষা শৰ্মাৰ কিতাপ বিলাকো ভাল।
বিপুল শৰ্মা তেখেতৰ চিনি পোৱা তেখেতৰ, বিপুল শৰ্মা বি
অ অ অ বিপুল শৰ্মাও এজন আছে হয় হয় উম।
তেওঁ এজন হেৰিও হয় নেকি তেখেত মানে এ এজন ৰিপৰ্টাৰো নেকি! হয়নে?
মই তেখেতৰ কবিতা মই পঢ়িছো। ক'ৰবাত ওলাইছিলআলোচনী ন বাতৰি কাকত ওলাইছিল। কিন্তু তেখেতৰ কিতাপ মই তেনেকে পঢ়া নাই একো।
হয়-হয়।
তাৰপিছত আৰু মোৰ আৰু মোৰ। কাৰ, কাৰ কিতাপ আছে।
তোমাৰ তছলিমমান আচৰিনৰৰ কিতাপ আছে নেকি। মোক দিবাচোন আছে যদি।
হ'ব দিম দিয়া, দিম দিয়া।
উম আৰু হয় আৰু মই য হীতেশ দাসৰ আছে মোৰ ডাৱৰ আৰু নাই, এই তেখেতৰ সেইটো পঢ়ি দিছো তেনেকে এ আৰু মোক হেৰিখন দীপা মোক অ' লজ্জা খন দিবা মোক।
মোৰ আব্দুল কালামৰো কিতাপ এখন আছে ভাৰতীয়
কথা কৈছা।
নহয়, নহয় আব্দুল কালামৰ, এ পি জে আব্দুল কালামৰ অ'। ভাৰতীয় বিজ্ঞান। মানস এইখন কিতাপ মানে অৰিজিনেল এইখন ইংৰাজী কিতাপ অসমীয়া। অনুবাদ কৰিছে এইখন কিতাপ হা এইখন কিতাপ। কিতাপ বৰ ধুনীয়া কিতাপ, মোৰ তাতে আছে এইখন কিতাপ।
হয়-হয়।
এনেকে আছে যিমান পাৰো ৰাখিছো। আৰু দেদিীপ বাা চেতিয়া পাটৰৰ বৰুণ। মোৰ লগত কিতাপ দুখন আছে মোৰ তাতে হম' তেখেতে উ পুৰঞ্জীৱ মূলক কিতাপ লিখে ভাল কিতাপ লিখে মানে বহুত জানিব পাৰি আৰু মানে অসম বুৰঞ্জীৰ বি। ত'সেই ধুনীয়াকে আছে আৰু তোমাৰ এখন আছে চান্দৰে পৰাই হা, এইখন ইছমাইল হুছেইনে লিখিছে মানে শংকৰ-শংকৰ এজন মুছলমান শিষ্য আছিলে তাৰ নাম চানখা আছিলে তেখেত নাম হ এই চান খাৰ ওপৰত মানে এইখন কিতাপ চান্দাৰে বঢ়াই।
অ' হয় নেকি আচ্ছা।
ধুনীয়া, ধুনীয়া কিতাপ।
আচ্ছা-আচ্ছা হয়। তেনেকে মাজে-সময়ে পঢ়ি ভাল লাগে হা।
উম'।
মই আগতে এনেকে পঢ়িবলৈ হেৰিত গৈছিলো মানে আজৰি সময় পালে। মই গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত গৈছিলো, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আৰু এইফালে ইউনিভাৰ্চিটি লাইব্ৰেৰীত চব কিতাপ আনা মোৰ পক্ষে সম্ভৱ নহয় ন'। ত' মই যেতিয়া অফ টাইম পাওঁ তাতে মই তামত বহো আবেলি পৰত সদায় অহ। তাতে গৈ অকমান চাও, কিছুমান ধৰা বহুত দামী কিতাপ আছে, আমাৰ পক্ষো অনা সম্ভৱ নহয়। হয় বা কিছুমান কিনিব। পোৱা কিতাপো আছে ত' মই লাইব্ৰেৰত এঘন্টা দুঘন্টা পঢ়ো তেনেকে ভাল লাগে।
আৰু এখন কিতাপ মোৰ ভাল এখন কিতাপ আছে ভ ভপেন সিং উ - উ ৰাইতৰাজনে লিখা হা। মানে আমাৰ, আমাৰ এই যিটো শিখ ধৰ্ম পাঞ্জাবী বিলাকৰ যিটো শিখ ধৰ্ম। শিখ ধৰ্মৰ মানে বস্তু বিলাকতো আমাৰ অসমীয়াত পোৱা নাযায় না। তি মানে হয়তো হি পাঞ্জাৱী হিন্দী নহ'লে ইংৰাজীত হা মানে ভ ভূপেন সিং নামৰ পাঞ্জাবীজনে অসম। অসমীয়াত মানে এখন শিখ ধৰ্মৰ ওপৰত কিতাপ এখন লিখিছিলে শ্ৰী গুৰু গ্ৰন্থ।। চাহিবৰ সুভাষা এইখন পঢ়িলে তুমি শিখ ধৰ্মৰ গোটেই। সেইখিনি বস্তু মানে বুজি পাবা হা সিহযে ধৰ্মত কি আছে হম কি নিয়ম কেনে কে - কে থাকে কেনেকৈ নিয়তাক গোটেইিনিানে বস্তু এই ক্ষত আহি গৈছে। এইখনদ মই ভাল কিতাপ মানে এই যে তোমাৰ এই কি কও এই ফাচী বাজাৰৰ গুৱাহাটীৰ ফাচী বাজাৰৰ যিটো গুৰু দ্বাৰা
হয়- হয়।
এদিন মোক যাওতে এজনে দিছিলে এইখন কিতাপ
আচ্ছা। অ',
এনেকে আ থৈ দিছো।
হা - হা ভাল লাগে তেনেকে থৈ দি কেতিয়াবা পঢ়ি
দিয়া বাৰু ঠিক আছে দিয়া বাাহ তাক মই
ঠিক আছে তেনেহলে আৰু পিছলে কথা পাতিম।